পিছানে কি কৰি আছা?
এনেই আছিলোঁ ৰ'বা। তুমি?
ময়ো এনে আছিলোঁ ৰবা বহি। কিবা খালা নে নাই?
অ' খালোঁ ৰবা অলপমান ৰুটিকে বনাই খালোঁ।
অ' হয় নেকি?
হুম। তুমি কিবা খালা নাই?
উম, মই ভাত খালোঁ ৰ'বা।
অ'।
অ' বাকী এনে অ' আজি বতৰটো এই দুদিনৰ দৰে নহয় আৰু একদম। উতলা গৰমৰ দৰে।
তাকে যি গৰম পৰিছিলে কালিয়ে পৰহিয়ে বাপৰে বাপ।
উম, ঘৰত একদম থাকিব নোৱাৰা অৱস্থা হৈ আছিল আৰু এই দুদিন যেনে উুকাহে গৰম দিছে মই ভাবিলোঁ আৰু মানুহ চানো মৰিবই নেকি এই গৰমত।
ঠিকে কৈছো, ইমান গৰমত কেনেকে যে মানুহ ঠিয়াই জীয়াই থাকিব।
সেইটোৱেতো আৰু ইমান গৰম দিছে বাপৰে বাপ। আৰু এটা বেয়া যে গৰমটো দিনত ইমান গৰম দিব ইমান ৰ'দ দিব তাৰপিছত গধূলি হ'লে বতৰটো বেয়া কৰি আহি পেলাই বৰষুণ তাকো বৰষুণ এনেকুৱা নহয় যে এক ঘণ্টা দুঘণ্টা দি থাকিব, অলপ টাইম এনে দিব হৈ গ'ল আৰু।
তাকে ঠাণ্ডাও নেপেলাই গৰমো নেপেলাই এনেকে মানুহবিলাকক বেমাৰীহে কৰিছে।
উম, তাকেতো মানুহবিলাক এইটো কাৰণে বেমাৰ, যিমান পাৰে মানে বেছি বেমাৰহে হৈ আছে। ঠাণ্ডা গৰম মিক্স।
তাকে কিনো ক'বা বেলেগৰ কথা মোৰেই। দুদিন ধৰি পেলাই বিচনাতে পৰি আছিলোঁ ৰ'বা জ্বৰে হৈছিলে।
অ' এতিয়া ভাল পালানে নাই?
উম, পালো ৰ'বা আজি অকমান, মানে হ'লেও গাটো অলপ বেয়া লাগি আছে।
অ' বেমাৰৰপৰা উঠিলে এনেকুৱা হয় দিয়াচোন মানে গাটো ইমান ভাল লাগি নাথাকে। মোক খাবও মন নাযায়, একো কৰিবও মন নাযায় সেইকাৰণে দুৰ্বলো হৈ যোৱা যায় বেছি।
তাকে তাকে। আৰু উম, পানী চানী বেছিকে খাই আছোঁ আৰু।
অ' সেইটো কৰিবা কাৰণ আৰু ঠাণ্ডা পানী নাখাবা কাৰণ ইমান গৰমত যদি ঠাণ্ডা পানী খাই দিয়া জ্বৰ চৰ্দিটো বেছিহে হ'ব। ঠাণ্ডা পানী খোৱা চাগে সেইকাৰণে হৈছে।
নাই নাই, এই গৰমত খোৱা গৈছিলে কিন্তু এই বেমাৰত পৰাৰপৰা আৰু খোৱাটো বাদেই দিছোঁ ক'বলৈ গ'লে।
উম, নাখাবা নহ'লেবা বেয়া হ'ব কাৰণ আমি নিজৰ স্বাস্থ্যৰ ওপৰত নিজে গুৰুত্ব দিব লাগে দিয়াছ নহ'ল বা বেলেগেতো কষ্ট নাপায় আমিয়ে কষ্ট পাই থাকোঁ।
তাকে তাকে। স্বাস্থ্যই আমাক জীৱনৰ এটা বহুত ডাঙৰ ডাঙৰ মানে এটা অংশ বুলি ক'ব পাৰি আৰু।
উম, সেইটোয়ে কাৰণ আমি আমাৰ মানে শৰীৰটো ভালে ৰাখি দিব লাগিলে আমি নিজেই কাৰণ বহুত যত্ন কৰিব লাগে দিয়াচোন। আ, কিছুমানে কি কৰে একোৱে নকৰে এনেকুৱা বেমাৰত পৰি থাকে কিবা হৈ থাকে এনেকে থাকে আৰু কিন্তু আচলতে যদিহে এবাৰ বেমাৰ হৈছে সেইটো যিহৰ কাৰণে বেমাৰটো হয় সেইটো আমি কৰিব নালাগে। আচলতে মোৰ মতে।
হয় হয় ঠিক কথা কৈছা। আৰু ক'বলৈ গ'লে মানে সুস্বাস্থ্য ৰাখিবৰ বাবে আমি অলপমান খোৱা বোৱাটো যত্ন ৰাখিব লাগিব আৰু লগতে আমাৰ দেহাটোকো আমি ভালদৰে চলাচল কৰিব লাগিব। খোজ কঢ়া তাৰপাছত বিয়াম আদি হওক সকলোবোৰ কৰি থাকিলে আমাৰ চব সকলোবোৰ ভালে থাকিব দিয়াচোন।
উম, সেইটোয়ে আমি আচলত আৰু লগতে খোৱা বোৱাৰ ওপৰত আমি বহুত যত্ন দিব লাগে দিয়াচোন বাহিৰা বছ আজি কালিতো জানায় ফাষ্ট ফুডৰ যু বুলি ক'লেও বেয়াই নহয় কাৰণ এনিটাইম সকলো মানুহে ফাষ্ট ফুডে খাই থাকে ত' আচলতে এভইড কৰিব লাগে যিমান পাৰোঁ।
তাকে তাকে আমাৰ ফাষ্ট ফুডটো মানে জা এইবোৰে আমাৰ খুব ক্ষতি কৰে আমাৰ দেহাত। কাৰণ বাহিৰা বস্তুবোৰ খালে আমাৰ মানে তেলত বেছ বেছি পোৱা যায় আমাৰ বাহিৰা বস্তুত কাৰণ তেওঁলোকে বহুত তেলত ভাজে আৰু কিমান দিনৰ পুৰণি তেল ব্যৱহাৰ কৰে সেইবিলাকতো আমি গমেই নাপাওঁ আৰু ক'বলৈ গ'লে আমাৰ সেইবাবেও আমাৰ স্বাস্থ্যৰ ক্ষতিকাৰক হৈ দিয়াচোন।
সেইটোয়েতো তাতে কিমান দিন পুৰণা তেল দিয়ে কেনেকৈ বনাই ধূুলি বালি তাতে আৰু কি মছলা দিয়ে আমি সেইবিলাক গমেই নাপাওঁ ত' মানে বেমাৰবোৰ যিমান বেছি খাম আমি গমহে নাপাওঁ আমাৰ এনেকুৱা লাগে, ইমান টেষ্টি কিবা কিবি কিন্তু যিমানে মানে দিন যাই থাকে আমি গম নপোৱাকৈ বেমাৰ হৈ থাকে মানে এনেকুৱাই হওঁক জ্বৰ চৰ্দি পেটৰ বিষ বেছি ভাগ ল'ৰা ছোৱালী আজিকালি পেটৰ বিষ হৈ থাকে কিবা হৈ থাকে। এইবিলাক কাৰণ কি বাহিৰা বস্তুৰ কাৰণে, পিছে তুমি এনে কি খাই ভাল পোৱা?
অ' ক'বলৈ গ'লে মোৰ ঘৰুৱা খাদ্যবিলাকেই খাই বেছি ভাল পাওঁ কাৰণ মাৰ হাতৰ যি মানে মায়ে যি মৰমৰে আমাক বাবে উম, ভাত পানী বনাই থৈ দিয়ে বা বিভিন্ন ধৰণৰ আঞ্জা আৰু বিধ পিঠ মানে বিধে বিধে আঞ্জাবিলাক বনোৱা বুলি ক'ব পাৰি কাৰণ আমি স্কুলৰ পৰা অহাৰ পাছত বা কলেজৰ পৰা অহাৰ পিছত মাহক আমাৰ বাবে যি খিনি আঞ্জা বনাই থৈ দিয়ে খুব মৰমৰে বনাই থৈ দিয়ে আৰু বিধে বিধে বনাই থৈ দিয়ে বুলি ক'ব পাৰি।
উম, উম, সেইটোৱেতো ইমান ধুনীয়াকে বনাবা সঁচা ক'ব গ'লে বহুত বেছি টেষ্টি হৈ দিয়াচোন কাৰণ মাহঁতৰ মৰমো থাকে তাত লগতে ইমান কষ্টৰে বনোৱা মানে যত্নৰে বনোৱা সেইবিলাক, সকলো বিলাক সেই হৈ যায় ত' আমি কাৰণে মাহঁতৰ মৰমবোৰ বুজি পেলাই অ' সেইবিলাক খাবও লাগে বাহিৰা বচ বস্তুবোৰ এৰিলে তেতিয়া আমাৰ মানে অ' ভালো দিয়াচোন আমাৰ শৰীৰৰ কাৰণে।
হয় হয় ঠিক কথা কৈছা আৰু মানে এনেকুৱা যে উম, ঘৰুৱা শাক পাচলিবিলাক মানে স্বাস্থ্য সুস্বাস্থ্যৰ আমি ঘৰুৱা শাক পাচলিও খাব লাগে যেনেকৈ ধৰি লোৱা ভেদাই লতা। তাৰপিছত নৰসিংহ, মানিমুনি। এনেকে বিভিন্ন ধৰণৰ সেউজীয়া শাক পাচলি আৰু উম, খুব পৰিমাণে আমাৰ দেহটোক যিমান খিনি পৰিমাণে দৰকাৰী সিমানখিনি প্ৰ'টিন ভিটামিন আদি সেইবোৰো লগতে খাব লাগে দিয়াচোন।
উম, সেইটোয়ে আৰু কিছুমানে কি কৰে যে ঘৰতে বনাই কিন্তু মানে মছলা বিলাক ইমান বেছি দিয়ে নহয় সেইটো মানে বহুত অ' বেয়া দিয়াচোন আমি মছলাটোৱে আমাৰ কাৰণে বহুত ক্ষতি কৰে আমাক দেউতাকতো আমি যিমান পাৰো মছলাটো এৰাই চলিব লাগে কাৰণ আমাৰ দেহতৰ কাৰণে যোনবিলাক ক্ষতিকৰ মানে হয় বস্তু সেইবিলাক আমি এৰাব লাগে দিয়াচোন কাৰণ আমাৰতো পদ হয় ন' পিছলৈকে। ত' আমি যিমান পাৰো এৰাব লাগে, ত' মানে মছলা চছলা কমকে দি মানে সেনেকৈ ধুনীয়াক বা পেকেট মছলা দিয়াতকৈ আমাৰ যোনবিলাক গো মা চলা থাকে সেইবিলাক দিব লাগে তেতিয়া মানে অ মানে টেষ্টটোও ভাল হয় লগতে ইমান মানে অ বেয়াও নহয় আমাৰ শৰীৰৰ কাৰণে ত সেনেদৰে আমি সকলোবোৰ ভাবি কেনে কৰিব লাগে দিয়াচোন অকল ট তৰ কাৰণে মৰি থাকিলেেতো নহব
হয় হয় ঠিক কথা হৈছে আৰু তুম যে কেেট মছলা ব্যৱহাৰৰ সলনি আমি ঘৰতে মানে যি গোটা মছলা সেইবোৰ ব্যৱহাৰ কৰিব লাগে আৰু উ আমাৰ মায়ে সেইটোৱে কৰি দিয়েচোন মানে উ শুকান জ মানে জলকীয়া শুককাই লয় তাৰ পাছতে সেইটো গুৰাা কৰে তাৰ পিছত ধনিয়া গুড়া যিটো সেইটো ধনিয়া গুটিটো ভিজাই পেলাই ৰাতি তাৰপিছত আৰু কিয় পিছদিনা ৰ'দত দি শুকুৱাই পেলাই আকৌ পিছে সেয়া, তাৰ পাছত আৰু জিৰা গুড়াওঁ সেনেকুৱা কৰে। ত সেনেকে ঘৰতে যোনটো মানে প্ৰস্তুত কৰা মছলা হয় সেইটো খালে ইমান আমাক মানে ক'বলৈ গ'লে আমাক ইমানখিনি এফেক্টো নকৰি দিয়াচোন আৰু সেইবোৰ খালে আমাৰ স্বাস্থ্যটো উম সুস্থ হৈ থাকিব
উম হয় তুমি ঠিকে কৈছা আমাৰো ঘৰত সেনেকুৱাই কৰা হয় মায়ে কৰে কেতিয়াবা বা মা কিবা কামত ব্যস্ত থাকিলে মইয়ে কৰি থওঁ এইখিনি মানে আৰু ভালো লাগে দিয়াচোন মানে অ মিক্সি এতিয়া যিহেতু ঘ ঘৰে ঘৰে মিক্সি আছে আগতে এইবিলাক তাত বটিব লাগিলে অকনমান কষ্ট হৈছিল মানুহবোৰে সেইকাৰণে লগে লগে বটি পেলাই আঞ্জাত দি দিছিল কিন্তু এতিয়া মানে ভালে হৈছে মিক্সিতো থাকে মিক্সিত ধুনীয়াকে গুড়া কৰি পেলাই এটা টেমাতকৈ থৈ দিলে হলে মানে এনেকুৱা বন মানে লাগিলেই দি দিব পাৰি তাৰ পৰা ধুনীয়াক কামতো আহে বা আমাৰ এটা মানে ভালো লাগে কৰি পেলাই কেতিয়াবা এনেকুৱা ধৰা ঘৰতে বনোৱা বস্তু বিধ থাকিলে মানে
ঠিক কৈছে আৰু এনেকুৱাও যে মানে তেতিয়া আমি টেষ্টটোও পোৱা যায় দিয়াচোন
উম সেইটোয়ে আৰু লগতে পইচাও কম খৰচ হৈ যায় এতিয়া ধৰা তুমি দচ টকাৰ পেকেট জিৰা কিনি আনিলে জিৰা মচলাটো কিমান অকমান থাকে কিন্তু যদি আমি দহ টকাৰ গোটাটো কিনি আনি পেলাই মিক্সিত মাৰি থওঁ তেতিয়া বহুতখিনি মানে বেছি হয় ধৰা পৰিমণতটোও বেছি হ'ল কোৱালিটিটোও বেছি হ'ল তাৰ মানে অ মানে চব খিনি ভাল আৰু মানে সেইকাৰণে আমি যিহেতু কৰিব পাৰোে এনেকুৱা তো আমি সনেদৰে ঘৰত কৰাই ভাল বেলেগত ইমান মানে পইচা খৰচ কৰাতকে বাহিৰা বস্তু হে কৰাতকে অ
অজ্ঞা হৈছে আৰু অ তুমি পিছে ঘৰুৱা আঞ্জা কি ভাল পোৱা
মইতো মানে বহুত আছে দিয়াচোন ধৰা এতিয়া মাছ হওক বা টেঙা টেঙা মাছে যে বনাই বা মাংসই হওক বা বেলেগ ধৰণৰ আ চব্জিো বহুতখিনি থাকে দিয়াচোন যেনেকে ভাত কেৰেলা পটল কিবা কিবি বহুত বস্তু থাকে ত বেছিভাগ তো মাংস আৰু টেঙাই মাছে বনালে বহুত ভাল লাগে দিয়াচোন
তাকে তাকে মাছ মাংসটো খুব প্ৰিয় দিয়া
উম সকলোৰে প্ৰিয়ে ঠিকে কৈছা তুমি একেবাৰে কাৰণ আহ আমাৰ চবৰে যিহেতু সেইবিলাক আহ খোৱা খাদ্্যতো বহুত বে মানে চবৰে টেষ্টটোও বেলেগ বেলেগ ত সেইকাৰণে আমি মানে নিজৰ ইচ্ছা অনুযায়ী বস্তুবোৰ খাব লাগে
থাকি থাকি ঠিকেই গছে আৰু মানে সুস্থ শৰীৰৰ বাবে আমি নিজৰ খোৱা লোৱা তাৰ নিজৰ শাৰীৰিক চলন মানে ব্যায়াম যোগা আদি যোগাসন আদি সকলোবোৰতে আমি ধ্যান মানে মনোযোগ দিব লাগিব তেতিয়া আমাৰ শৰীৰো সুস্থ হৈ থাকিব তেতিয়া শৰীৰো সুস্থ হৈ থাকিলেহে আমাৰ মানসিকো মানসিক সেই মানসিকো সুস্থ হৈ থাকিব মানসিক সিটো। আৰু তেতিয়া আমি কামবিলাক কৰিব পাৰিম আৰু তেতিয়া একো চিন্তাও নাথাকে। হয়নে নহয় বাৰু?
হয়। হয় হয় তুমি ঠিকেই কৈছা সেইকাৰণে আমি অ' বেছিভাগ নিজৰো স্বাস্থ্যটো ভালে ৰাখিব লাগিলে ৰাত ৰাতিপুৱা জল্দি উঠি পেলাই ব্যায়াম চিয়াম কৰি নিজৰ মানে দৈনন্দিন জীৱনটো আৰম্ভ কৰিব লাগে দিয়াচোন।
হয় হয় ঠিক কথা কৈছা। দিয়া পিছে আজি ভাল লাগিল কথাখিনি পাতি।
অ' ঠিক আছে দিয়া ৰাখিছোঁ আজি, এনেদৰে আমি বেলেগ বেলেগ দিনা মানে কথা পাতি থাকিম আৰু।
উম, উম দিয়া ৰাখিছোঁ।
উম, দিয়া ৰাখিছোঁ। হা?